হেল্ল' হেল্ল'
অ', হেল্ল' নমস্কাৰ।
অ', মোৰ মোৰ কথাখিনি ভালকৈ শুনিছেনে আপুনি?
অ', শুনিছো দিয়ক কও কওকচোন অ', নমস্কাৰ।
হয়, নমস্কাৰ আপোনাৰ পৰা অলপমান এনে কিছুমান কথা কথা জানিব পাৰিম নে, আপোনাৰ যদি সময় আছে আপুনি জনাব পাৰিবনে?
অ', জনাব পাৰিম দিয়ক আপুনি কি কথা ক'ব খুজিছে কওকচোন।
হয়, মই এনেই আপোনাৰ পৰা এ তাঁতশালৰ বিষয়ে অলপ জানিব ল'ই বিচাৰিছিলোঁ, আপুনি যিখিনি জানে অলপমান কৈ দিব। তাৰপাছত মই যিখিনি জানো ময়ো কৈ দিম বাৰু।
অ', অ', হ'ব হ'ব পাৰিম মই কব। তাঁতশালৰ বিষয়ে।
থানা, আপোনালোকৰ এনে ঘৰত বোৱা হয় নে ধক বা ঘৰত ব্যৱহাৰ কৰেনে কোনোবা মা হওক
আমাৰ ঘৰত তাঁত তাঁতশালৰ ব্যৱহাৰ নহয়, কিন্তু আমাৰ গাঁৱত, তাঁতশাল মই বোৱা দেখিছোঁ, সেইকাৰণে অলপ চলপ মই কথা জানো।
হয় হয়, হয়, এনেই তাঁতশালৰ সঁজুলি বিলাকৰ নাম জানেনে আপুনি?
অ' মই তাঁতশালৰ সঁজুলি উম, কিছু জানো, কিছু নাজানো যেনেকৈ তাঁতশালত ব্যৱহাৰ কৰা মাকো, অ' এনেকৈ হা, তাঁতশালত ব্যৱহাৰ কৰে ৰা ৰা ৰা, মই আৰু বেছি সঁজুলিৰ নাম নাজানো কিন্তু।
হয়, ৰাঁচ আছে তাৰ পাছত মই কৈ দিম বাৰু যিখিনি জানো ময়ো ইমান নাজানো। তথাপিও যিখিনি জানো মই আমাৰ ঘৰত তাৰ মানে লগোৱা হয় না, সেইখিনিৰ পৰা মই যিখিনি জানোঁ কৈ দি আছো ৰা তাৰ পাছত উম, অ, মহুৰা আছে, যঁতৰ আছে, তাৰ পাছত অ' গাড়ী আছে, গাড়ী মানে সূতা মে-সূত-সূতা মেৰুৱাতো গাড়ীত বুলি কয়, তাৰ পিছত আ আ মাকো তাৰ পাছত হ'ল, এ গৰকা, যিটোদি মানে বোৱা হয় আৰু। সেইটো গৰকা বুলি কয়, সেনেকুৱাকে এনেই আপোনালোকৰ ঘৰত কি অ', আপোনালোকৰ গাঁৱত বা কোনোবা আছেনে চিনি পোৱা নে আপুনি?
অ', মই তাত, অ', মই তাত-তাঁতশাল দেখিছোঁ, কাৰণ আমাৰ অসমীয়া সংস্কৃতিৰ মেইন, মহিলাসকলৰ মেইন উৎসটোৱে হৈছে তাঁতশাল। কাৰণ, উম, তাঁতশালটো সেইকাৰণে মই দেখি দেখিছোঁ, আমাৰ অ' ঠাইত, বহুতো মহিলাই কাপোৰ এড়ী কাপোৰ অ' পাটৰ কাপোৰ আদি, তাঁতশালত উ-উম কাপোৰ ব বনাই লগোৱা লগোৱাই লগোৱাই মই দেখা পাইছো সেই কাপ কাপোৰবোৰ বহুত মহিলাই বিক বিক্ৰী কৰি অ স্বাৱলম্বী নিজৰ আহ স্বাৱলম্বী হৈছে উম উম তাঁতশালত
তাঁতশালত কাপোৰ লগাই মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে তাৰমানে মানে মূল্য বেছি বোৱা কাপোৰৰ বেছি মূল্য আছে যেনে কিনা কাপোৰৰ এতাপাত মুগা পাট মুগা সেইবিলাকতো তাত শালতে বই মেচিন তাত হয় ন মেচিন হয় সেনেকুৱা কিন্তু যিখিনি মানে আমি সাধাৰণ ভাৱে গাঁৱৰ তাঁত ব্যৱহাৰ কৰা হয় সেই তাঁতত আমি এ মেখেলা চাদৰ লগাও হয়নে সেইবিলাক মানৰ দাম বেছি হয়
গামোচা আদি এনেকুৱা লগোৱা হয়
হয় হয়
আৰু আমাৰ আমাৰ অসমীয়াৰ মেইন উৎসৱটো হৈছে গামোচ চা আৰু গামোচা চাদৰ মেখেলা এইটো মেইন সেইকাৰণে আমাৰ অসমৰ মহিলাসকলে অসমীয়া মহিলাসকলে আগৰ পুৰণি দিনৰ পৰাই তাঁতশালৰ কাপোৰকত বেছি কাপোৰ বৈ নিজৰৰ ঘৰৰ মা মানুহৰ কাম কৰি আছে এনেকৈ
হয় হয় ঠিক কথা কৈছে আপুনি এতিয়া এনে মোক কৈ দিব পাৰিম যে তাত আপোনালোকৰ তো ঘৰত বেছি লগোৱা নহয় নলগাই বুলি ক'লে আপুনি আমাৰ ঘৰত এতিয়া লগয় লগাই যিহেতু হয়নে সেইকাৰণে মই তাৰ বিষয়ে অলপমান কেনেকৈ লগাই সেইটো কৈ দিব পাৰিম বাৰু
অ', আপুনি কওকচোন মই জানিব বিচাৰিছো তাৰমানে আমাৰ ঘৰত ঘৰত যে তাঁতশালত কাপোৰ নোলাই সেইকাৰণে মই জানিব বিচাৰিছো আপুনি কবচোন
হয়, হয়, কম দিয়া হয় ম আমাৰ আমাৰ ঘৰত লগোৱা হয় যে সেইটো মই তাৰ বিষয়ে অলপ কৈ দিছো অ আমাৰ ঘৰত মানে, প্ৰথমতে কাপোৰ মানে প্ৰথমতে আমি দোকানৰ পৰা বা বজাৰ জাৰৰ পৰা, সূতা কিনি আনো, সূতাও কিনি আনিবলৈ হ'লে অ', এক কিলো, দুই কিলো সেনেকুৱাকে কিনি আনো। তাত, এক কিলো বা দুই কিলো সূতাত, আমি কমেও চাৰিযোৰ মেখেলা চাদৰ লগাব পাৰো আৰু। এক কিলো মানৰ দুযোৰ মেখেলা চাদ লগাব পাৰে আৰু সেনেকুৱা তাৰ পিছত সেই সূতা খিনি আনি আমি যিখিনি যিখিনি জোখমতে আমি কেইযোৰ ওলাব সেই হিচাপত সুতা কিনি আনো তাৰ পাছতেই বাকী এযোৰ লগোৱা হয় সেই হিতু সূতাখিনি অনা হয় তাৰ পাছত সেই সূতা খিনি আনি আমি আমি থলুৱা ভাষাত কোৱা হয় আৰু মাৰ দিয়া বুলি মাৰ প্ৰথমতে মানে ভাত ভাতে দি মাৰ দিব লাগে যেতিয়া সূতা সূতাও আছে নহয় সূতা আৰু বহুত কেইবিধ আছে সেনেকুৱাকে এই সূত টা আনি আমি মাৰ দিব লাগে মাৰ দি মাৰ দি প্ৰথমতে মানে সেই ভাত বা তাৰে ভাতৰ পানী খিনিৰ লগত মিহল মিহলাই অলপমান গৰম কৰিব লাগে উতলাব লাগে তাৰ পাছত সেই উতলাই আৰু অ', সেইখিনি বস্তু এ সূতা খিনি আমি ধুই দিব লাগে ধুই বা আতি দিব লাগে আতি দি এডাল তাৰ বা ৰছীত মে মেলি দিব লাগে।
উ হয়।
ইয়াৰ পাছত সেইখিনি তাৰ মানে শুকাই যাব। শুকাই যায় অলপ মান পাপৰ দৰে খট সৰখৰীয়া হৈ যায় আৰু সৰখৰীয়া হৈ যোৱাৰ পাছত অহ আমাৰ মাহতে আৰু সেইখিনি বস্তু সেইখিনি সূতা তাৰ পাছত কি কৰে খ খৰখৰীয়া হৈ যোৱাৰ পাছত হাতেদি তাৰ মানে মোহাৰি তাৰে খৰখৰীয়াটো নোহা কৰি দিয়ে। নোহোৱা কৰি সেইটো অলপ লেহুকা কৰি দিয়ে তাৰ পাছত লেহুকা হৈ কি সেই সূতা খিনি যতঁৰত আমি ফুৰাব লাগ ফুৰাব লাগিব আৰু
অহ যতঁৰত।
হয়, হয় যতৰ মহুঁৰা চেৰেকী তাতে আমি ফুৰাব লাগিব চেৰেকী কিত সূতা খিনি সোমাই লয় সোমাই লৈ যতঁৰত মহুৰাটো দিয়ে মহহুৰাটো দিয়ে যত তৰৰ যতৰেদি ফুৰোৱা হয় আৰু সূতাখিনি হয় হয়। ফুৰাই তাৰ পাছত যে যিখিনি মানে সূতা ফুৰোৱা হয় আৰু এটা দহটা কোলকে হ'বা পাৰে পুৰা হয় ন সেনেকুৱাকে ফুৰাই ফুৰাই ফুৰাই কেইটামান কৰিলে তাত কাৰ সূতা আনিছিল সেইখিনি সেনেকুৱাকে প্ৰচেছটো কৰি তাৰ পাছত ৰাখি থৈ দিলে তাৰ পাছত আৰু পিছদিনা মানে বহুত টাইম লাগে আৰু এইখিনি ফুৰোৱাতে টাইম টাইম লাগে সময় লাগে।
উম, হয় হয়।
সেইখিনি কৰা হোৱাৰ পাছত আৰু কি কৰে এই যে, সেইখিনি, এটা কি বুলি কয় এইটো? এটা সাজত এটা পাত্ৰ বুলি কয় বাকচ বাকচ টাইপৰ হয়, বাকচে বুলি কোৱা হয় টো সাধাৰণতে আমি বাকচ এ বুলি কয়, হয়, হয়, হয় সেই বাকচতে সেই মহুৰা কেইটা সোমাই দি দিয়া হয় সোমাই দিয় তাৰে পৰা ফুটা এডাল দুডাল কে তাতে বিন্ধা থাকে ফুটা এন থাকে হয়নে। তাতে সূতাৰদি ওলোৱা হয় আৰু ধুনীয়াকে ওলোৱাই দি সুতাক কেইডাল তাৰ পাছত এ ৰাস্তা তাত বা ৰাস্তাত বা আমাৰ এই পদূলিত আমাৰ ঘৰৰ পদূলিত, সেই কেই সেই তাতে মানে সূতাখিনি কি কৰা অ' আমাক থলুৱা ভাষাত কয় বাটি কাঢ়া বুলি কয় আমাৰ যিখিনি জেগাত জানো আৰু কওঁ, সেইখিনিক কয় বাটি বুলি কয়। সেই বাতিখিনি কাঢ়ি লৈ তাৰমানে আগত এটা, আমাৰ পদূলিত আগত এটা ৰাস্তা আৰু এইফালে এটা ৰাচ তাত মানে কি, খুটা পুতি দিয়া হয়, সেই খুটাত লগ লগাই তাৰ মানে কি ইফালৰ পৰা সিফালে বাতি কৰা হয়, আৰু বাতি কাঢ়ি কাঢ়ি যিখিনি সূতা আমি সেই মহুৰা ফুৰাইছিলো সেইখিনি সূতা সেই‌ তাৰ মানে কি হয় বাতিটো কাঢ়া হয় আৰু হয়নে?
উম, হয়, হয়। বাটি কাঢ়া হয়, তাৰপাছ
তাৰ পাছত আৰ হয়, হয়, হয়। তাৰ পাছত আৰু সেইখিনি কৰা হোৱাৰ পাছত, অ' তাৰ পাছত কি কৰিব মহী লা বা আমাৰ মা হঁতে যিখিনি কৰে অ, ৰাহত বিন্ধাই তাৰ মানে ৰাহত বিন্ধাই সূটা খিনি সুমোৱাই লয়। এ ৰা খনত তাৰ মানে অ, তাতেও সৰু সৰু হয়নে? বিন্ধা খিনি সৰু সৰু হয়, তাতে সোমাওতে বহুত টাইম লাগে। হয় তাতে সোমাওঁতে বহুত টাইম লাগে, সোমাই সোমাই বহুত মানে দুঘন্টা তিনি ঘন্টা লাগিব আৰু সেইখিনি কৰাতে, সোমোৱাওঁতে তাৰ পিছত সেনেকুৱাকে সোমোৱাই সুমুৱাই গাড়ীত সুমুমাই লয়, সেই গাড়ী যিটোত মানে সূতা খিনি মেৰিয়াই লোৱা হয় সেইটোত মেৰিয়াই লৈ তাৰ পাছত তাৰ পাছত সেই কৰা হয়
অ', হয়
হয়। তাৰ পাছত এনেকুৱা কৰা হয়
উম গাড়ী, তাৰ পিছত মাকোৰেৰে অ মাকোৱেৰে সূতাটো হেৰি কৰা হয়, গম পাইছোঁ।
হয়। আপুনি জানে নে অলপমান এনেই
অ, আমাৰ ঘৰত নহলেও, অ' এইটো মই দেখিছোঁ, আমাৰ ঘৰত নহ'লেও, অ বাহিৰত আমাৰ ঠাইত ঘৰৰ মানুহৰ তাতে দেখিছোঁ, মানে এনেকৈ কৰা হয় অলপ চলপ দেখিছোঁ
হয়, আমাৰো এনেকুৱা তাৰ পাছত আমাৰো মানে ইমানো লগোৱা নহয় আৰু যিখিনি আমাৰ প্ৰয়োজন হয়, বা আমাৰ যিখিনি আমাৰ মা, মই, বাইদেউ এনেকুৱাকে পিন্ধাৰ কাৰণে অলপ চলপ কোৱা হয় আৰু যে এতিয়া কিছুমানে আৰু বিক্ৰী কৰাৰ কাৰণে লগায়
উম উম, আমাৰ উম, আমাৰ অস-আমাৰ অসমৰ মহিলাসকলে তাঁতৰ কাম তাঁতত কাপোৰ বৈয়ে নিজৰ জীৱিকা, বহুত মহিলাই জীৱিকা নিৰ্বাহ কৰি আছে, সেইকাৰণে তাতে কাপোৰ বই কেনে আপুনি কোৱাৰ নিচিনাকৈ বিক বিক্ৰী কৰি কেনে জীৱিকা নিৰ্বাহ কৰে।
হয় হয়, হয়, সেইটো হয় জানো, আৰু সেনেকুৱাকে মানে বহুত মহিলাক সেই তাঁত বৈয়ে মানে বহুত সুবিধা দিয়েতো, আপুনি জানেনে? হেণ্ডলুম বুলি যে হেণ্ডলুম এই তাঁতৰ কাপোৰ বো বোৱা এই দিখা মানে শিকাই, জানেই জোনে ঘৰতে জানে, তাক তাতে মানে কাপোৰ বোৱাই, বোৱাবলৈ দিয়ে আৰু ববলৈ দিয়ে ববলৈ দি তাতে দৰমহা দিয়া হয়, সেনেকুৱাকে আপুনি এনে জানেনে ইয়াত
মই এইটো জনা নাছিলো, আপোনাৰ পৰা আজি গম পালো। সেইটো, হেন্দলুম বুলি কোৱা এইটো তাঁতশাল আমাৰ অসমীয়া জাতি সংস্কৃতিৰ বহুত মেইন গুৰুত্বপূৰ্ণ বস্তু, তাঁতশালটো, তাৰ জৰিয়তে আমি বহুতে অসমীয়া মানুহে নিজৰ পৰিচয় আগুৱাই নিব পাৰিছে। পৰিচয় দেখাব পাৰিছে পৃথিৱীৰ আগত, তাঁতশালৰ জৰিয়তে
হয়। এইখিনি জানি আপোনাৰ পৰা বহুত সুখী মই, আপোনাক ক'বলৈ পায়ো বহুত সুখী।
উম, ধন্যবাদ, মই আপোনাৰ পৰা বহুত কথা গম পালোঁ যে তাঁতশালৰ কেনেকৈ লগোৱা হয়।
হয়, ধন্যবাদ।